হেল্ল'।
অ' শুনিছা?
অ' শুনি আছোঁ শুনি আছোঁ। কি কৰি আছ?
অ' এইয়া ইতে, ঘৰতে মামাৰ ঘৰতে আগফালে বহি আছোঁ।
অ', অ' সেইখিনি হৈ গ'ল নেকি মে বগৰী?
বগৰীখিনি হ'ল হ'ল এ, মই খুন্দিবলে নাপালোঁ, হেয়ে খুন্দিলে ভন্টিয়ে খুন্দিলে।
অ', অ'।
তাকেহে। এ, এনে বহি আছিলোঁ, বৰষুণ দি আছে আমাৰফালে। সেইফালে বৰষুণ দিছে নেকি?
এইফালে বৰষুণ দি আছে অ'।
অ' আমাৰ এই চাইডেও আমাৰ এই চাইডেও বৰষুণ। মে বহি আছোঁ, ডাঙৰকে আছিলে এতিয়া কমিছে আ, তাৰপিছত এনেই বহি আছিলোঁ এতিয়া। কমাৰ কাৰণেও ওলাই যাম আৰু।
উম। অথনি তাকে নেটটো নোপোৱা হৈ থাকিলে। নেটোও নোপোৱা হৈ থাকিলে, কাট খাই গুচি গ'ল।
কাট খাই গুচি গ'ল অ' মই শুনি আছিলো তাৰপিছত ঘপকে কাট খাই গুচি গ'ল একো শুনাই নাছিলোঁ।
উম। এ, নেটটো প্ৰব্লেম দিয়ে, এফালে গাঁৱলীয়া জেগা যে।
উম, নেটৰ প্ৰব্লেম দিয়ে, টাৱাৰবিলাক এই গাঁৱলীয়া জেগাত, টাৱাৰবিলাক বহুত দূৰত দূৰত যে। নেট টাউনীয়া জেগাবিলাকত ওচৰত ওচৰত থাকে কিন্তু আমাৰ গাঁৱলীয়া জেগাবিলাকত দূৰ হয় যে অলপ সেইটো কাৰণে প্ৰব্লেম দিয়ে।
আৰু মানে গাঁৱলীয়া জেগাবিলাকৰ ধৰি বহুত কেইবেইখনো গাঁও মিলাই এটা টাৱাৰ থাকে।
উম, সেইটোৱে প্ৰব্লেম, সেইটো কাৰণে প্ৰব্লেম উম।
পটককে নেটটো নাপায়।
অ। তাকে ফোন কৰিলে তাৰপিছত এতিয়া আকৌ নকৰা হৈ থাকিলে কি মেছেজ কৰিছে, চাৰ্জ নাই বুলি মেছেজ কৰিছে।
অ।
উম আমাৰ এইফালে পুৰা ট্ৰেক্টৰ পা লগাই পুৰা হাল বাই আছে একদম।
অ আহ
পথাৰত ধেৰ টেক্টৰ আজি।
অ আজি পাৱৰ্তিলাও ধেৰ আছে এইফালে, মই দেখি আহিছো অলপ আগত গৈছিলো সেইফালে উম।
এই সেয় আৰু স্কুলৰ পিছফালৰ মাটিতাত সৌ এখনে পুৰা বাই আছে।
উম উম।
পানী হৈছে তো আজি বৰষুণ দি দিছে।
তাকে হে। এতিয়া বাম মাটি খিনিত পানী হৈ গৈছে যে, বাম মাটি খিনি পুৰা হাল বাই পেলাই এতিয়া ভাল কৰি লৈছে আৰু।
কৰি দিছে পুৰা
দ মাটি খিনিহে ৰুবলৈ দিগদাৰ হ'ব পানী বেছি হৈ যাব।
উম এতিয়া শুকান ওখখিনিত তু আৰামত হৈ যাব, এতিয়া দহ খিনিত প্ৰব্লেম হ'ব। পানী ফুলো থাকিব হাল বাই ৰুবও নোৱাৰিব।
উম ৰোৱনী হ'ব পুৰা আঁঠু আঁঠুলৈকে পানী হ'ব।
উম হৰি ওপৰৰ চাইদেও তোৰ পাহাৰত ভকলেন এখন লাগি আছে একদম।
এ পাহাৰবোৰ খান্দি মেলি শেষ কৰিছে পাহাৰ।
তৰা ৰখাই থৈছে দিছে খানিকিয়া হেৰি ৰুই আছে বাদামৰ বাদামৰ খেতি কৰি আছে।
বাদাম ৰুইছে পাম অইলৰ পুলি ৰুইছে, ঢেৰ খেতি কৰি আছে তাত একদম। পাহাৰ ভেটি পেলাই হেৰিটো কৰি ডাঙৰ দুটা পাহাৰ মাজত মাথাই মাৰি পুখুৰী বনাই আছে, সেইবিলাক ভাঙি আহিলে এইবাৰ মাছ ওলাব। কেইবেইটাও পুখুৰী বনাইছে বা মাছো ঢেৰ দিছে। কেনেবাকে সেইকেইটা এইবাৰ ভাঙি আহিলে মজা হ'ব একদম, আমাৰ ইয়াত পূৰা মাছ ওলাব।
পথাৰত ঢেৰ মাছ ওলাব।
উম। ভাঙিব এইটোতো হেৰি হৈ আছে নে একদম বৰষুণ যেতিয়া পাহাত বেছিকে দিলে। পুৰা সুদ হৈ একদম বেছি জ্বৰত আহি যায় নহয় পানীটো।
উম।
ভাঙি চব লৈ যাব একদম, ভালে কৰি এতিয়া আমাৰ। পুৰা মাছ ওলাব।
অথনি আহগতে পাতলা এখন দেখিছো পথাৰতে এইৰি তিপাল চিপালি ঢাকি থৈ গুচি গৈ
উম আৰু হাল বাই আৰু এইটো থৈ গৈছে আকৌ কাইলৈ আহিবই লাগিব।
উম। সেইখন এতিয়া কোনো নিওঁ বুলি কলেও নিব নোৱাৰে নহয় বোকা দামৰ মাজেদি।
উম পথাৰ পৰা ক'বা নিব, ঠেলি নিব লাগিব। বোকাই বুকাই নতুবা
ঠেলি নিয়াটো মিছা কথা দাঙিব লাগিব এইখন ক'ত ঠেলিব ডাঙৰ পাতিলাখন হম। তাৰপৰা এতিয়া ক'ৰবাত গৈ আছা নে কি?
এই মই পথাৰলৈ আহিছিলো চাই চাই হাঁহি হাঁহি গৈছে মানে গম পাই আছে কথা পাতি আছে বুলি।
অ'।
গম পাইছে স কথা শুনি আছে চাই চাই উছে
এতিয়া কি এই কোনফালে আহি আছ এইফালে
বাঁহ ৰ পুখুৰী পিছ পিছফালেদি বাহনি ৰাস্তা দি আহি পুখুৰীৰ পিছফালেদি এই বাহনিফালেদি আহি
অ'।
এ ভাবিছে ইতা কথাই ভাব আছে দেখি পেলাই ভাবিছে চাগ ইয়াক কথাই পাতি আছে
সেহে বৰষুণটো কমিছেগৈ আৰু
বৰষুণ এৰিলে এইটো চাইদে
অ', অকণমান দেৰিকে যাব পৰা হ'ব চাগে হেৰিয়লে
অ', বজালে যাব লাগিব।
বজাৰলে
উম আমাৰ ইটো চাইদে পুৰা হেৰিও মাৰি দিলে এইটো পানীৰ কাৰণে মাথাইৰিটো এই মাথাউৰিটো ভাঙিল দেখোন মাৰি থৈ গৈছিলেহে হেদিনাখন।
এ সেইটো এনেইহে মৰা হ'ল এইটো ভালকে মৰাই নাই। আৰু নদী চদি বিলাক ব ৰদী বু খান্দি পেলাই পুনাই ৰাখিব পাৰেনে।
অ', বালিয়ে, বালিয়ে কৈছিল আকৌ চিধা কৰি দিছিলে আকৌ গোটেই ভাঙি চিঙি ক'ত যেনেকে গৈছিলেনেকে গুছিআহিব। এই ৰাখিব নাই ন বালি দি নদীকে ঘপকে ৰাখিব নাই ডাঙৰ বহুত ডাঙৰ মাথাই মাৰিব লাগিব তেতিয়াহে পাৰিব
উম, আগতে এটা আগতে এবাৰ মাৰিছিলে এই তিল, তিল বান্ধি মেলি তেতিয়া একদম ভাল মাটি এটা মাৰছিলে
অ', ডাঙৰ, ডাঙৰ বলদাৰ আনি পেলাই চেনকেফেল হেৰি কৰি বান্ধি ডাঙৰ ডাঙৰ জীয়াই তাঁৰবিলাক লগাই সেইটো তেনেকৈ কৰিলে বান্ধিব কাষে কাষে মাটিটো খান্দিব নোৱাৰাকে
উম।
নহ'লেতো নহ'ব ডাৰ ডাঙৰ হেই দিবই লাগিব শিল দিব লাগিব শিলত আকৌ তাঁৰে বান্ধিব লাগিব দুই চাইডে
উম। এতিয়া সে হ'ল আকৌ আগৰ যোনখিনি ডাঙৰ বদলাৰ চলদাৰ আছিলে এইবোৰ তলত পুতি পোট খাই গ'লগে এইবোৰ
অ', সেইবোৰ হেৰি কৰিলে যে ঠেক কৰিলে সেইখন নদীখন বহল কৰিব লাগিছিলে যিমানটো পানী আহে সেইটো যাব পৰা ছিষ্টেম কৰিব লাগিছিলে কিন্তু সেইটো নকৰিলে কাৰণে এতিয়া চব শিল চিল পুটি একেচাডে দবাই পেলাই থৈ দিলে। সেইখিনি আৰু এতিয়া উঠা অ'। সেইখিনি এতিয়া উঠাব নোৱাৰে আৰু গ'ল আৰু। উম, দ এতিয়া ওপৰলৈ উঠি উঠি আহি আছে নৈখন। বেয়া হৈ হৈ আহি আছে পুৰা। নহ'লে হেৰি হ'বগৈ একদম মাথাই চাথাই ভাঙি চবফালে গুচি যাব। এতিয়া ভেটা চেটা নামাৰিলে।
হেল্ল' হেল্ল'।
হেল্ল'।
হেল্ল'। অ', অ' শুনি আছো শুনি আছো এতিয়া শুনিছেনে।
অ', শুনি আছো অ'।
অ', এতিয়া যদি সেই তাত ভেটা চেটা নেমাই যদি চব ভাঙি চিঙি এদাই হৈ যাব।
তাকে। এইবোৰ হেৰি আৰু আমাৰ এইখন হেৰি নদীখন খান্দি পেলাই বেয়া কৰিলে। এতিয়া ধৰিলোৱা তোমাৰ পুৰা বৰষুণ-চৰষুণ দি মেলি যেতিয়া ঢল-চল আহে তেতিয়া নদীখনে কোনোবা জেগাত ভাঙি গোটেইখন শেষ কৰি পেলাই, আগতে কি আছিলে গোটেই নদীখন গোটেই পথাৰখনতে যায় পথাৰখনৰ পলসো পৰে তাৰপৰা ধৰিলোৱা কিবা-কিবি মাছ-চাছো ওলাই। এতিয়া কি হয় নদীখনে এটা জেগাতে ভাঙি গোটেই শেষ, শেষ কৰি পেলাই।
উম, এতিয়া হেৰি হয় যেতিয়া পল যেতিয়া পলহ-চলহ পৰি যেতিয়া একদম খেতিতো ধুনীয়া হয় নহয়। পলহ পৰিলে ভাল হয় খেতি নেক্স বছৰ একদম বহুত ধুনীয়া খেতি হয়, যেতিয়া পথাৰ দি যেতিয়া গৈ আছিলে তেতিয়া মাছ-চাছও ওলাইছিলে। প-পলসো পেলাইছিলে খেতিও ভাল হৈছিলে, কিন্তু এতিয়া একদম চব এটা লাইনত কৰি দিলে, হেৰি হৈ গ'ল একদম নৈখন।
আগতে তোমাৰ পলস কৰি পেলাই, পলসো কৰে লগতে আমাৰ হাল বাই দিয়া লগে-লগে মাছো ওলায় তাত।
আৰু হেৰি হয় নহয়, পাহাৰ পৰা একদম ডাঙৰ-ডাঙৰ গছ-গছনি যেতিয়া পানীত চব উতি আহে নহয়।
অহ, এইবোৰ তেতিয়া মানুহৰ কাৰণে অহ, এইবোৰ খৰি
গছ-কাঠ চব উটুৱাই লৈ আহে ভাল আছিলে, এতিয়া আজিকালি হেৰি নোপোৱা হ'ল, সৰু হৈ গ'ল যে। হেল্ল'। হেল্ল'। হেল্ল'। খৰি-চৰি চব অহ, শুনি আছোঁ। তোৰ মাততো নাহে কেলে, প্ৰতিবাৰে ৰৈ ৰৈ যাই যে।
এই কিবা নেটৱৰ্কতো প্ৰব্লেম দি আছে তাৰপা।
মই শুনি আছোঁ তোৰ মাততো ঘপকে নাহে, আকৌ ৰখি দিয়ে, তাৰপিছত অলপ দেৰি পিছত আকৌ আহে। নেটৱৰ্কেৱে প্ৰব্লেম চাগে এনেকুৱা কৰি আছে। ঘপককৈ আহে ঘপককৈ যায় কৰি আছে অহ, নেটৱৰ্ক প্ৰব্লেম।
সিদিনাখন মই হেৰিয়ত আছোঁ। ঘৰৰ পৰা গৰু দিবলৈ গৈছোঁ, গৰু দিবলৈ যাওঁতে দেখিছোঁ নদী ঢলে। মানে এইফালে আকৌ মাটি ভা মানে এঠাইত ভাঙি পেলাই আহি এঘৰৰ কঠীয়া আনি গোটেইখন বোৱাই লৈ গুচি গৈছে মানে।
উম, হেৰি হ'ল ওখ যেতিয়া, নৈখন ওখ হৈ হৈ আহি আছে। সেই মানে প্ৰতি বছৰে ওখ ওখ হৈ হৈ আহি আছে, পাহাৰ মানে যেনেকে মানে খান্দিছে মাটিবিলাক সেইটো কাৰণে ওখ এই মাটিবিলাক কেঁচাতে লৈ আহে যে। তাত ওখ কৰি পেলাইহি, তাৰপিছত তাত তোৰ মাটি মাটিখিনি ডাঙৰ-ডাঙৰ পুখুৰী বনাইছে, কিবা বনাইছে সেই মাটিটোতো আহি-আহি ইয়াতে পৰিছে। সেইটো কাৰণে ইয়াত ওখ সৰু হৈ হৈ বস্তু মানে একদম এটা
সেইটোৱে।
অলপ ধল আহিলেই মাথাই চাথাইতটো নায়েই, চিষ্টেমেই নাই ভাঙি-চিঙি ডাইৰে মানে সেয়ালে গুচি যায় আৰু খেতি-বাতিলৈ খেতি পথাৰলৈ গুচি যায়।
এতিয়া পাহাৰটো পাহাৰবোৰ মানে কাটি দিছে, কি কৰি ভাং, কাটি দিছে কি কৰিছে। এ পাহাৰ কাটি পেলাই তাত আকৌ খেতি-বাতি কৰিছে। ঠিকে আছে, কিন্তু পাহাৰখিনি কটাৰ কাৰণে কি হৈছে পাহাৰ এতিয়া ধৰি লওঁক বন্য জীৱ-জন্তুবিলাকক খাবলৈ একো নাইকিয়া হৈছে সেইটো কাৰণে হাতীবোৰ তললে নামি আহে। যদি পাহাৰতো না কাটিলেহে'তেন তেতিয়া আমাৰ হাতীৰ পৰা ধৰি লও এইবিলাক বস্তুৱে দিগদাৰ নিদিলেহেঁতেন।
উম উম এনেও হয়, একদম মানুহৰ জহতে আছে এইবিলাক। মানুহৰ কম কামবিলাকৰ জহতে এতিয়া ভৈয়ামলৈ নামি আহিছে, সেইবিলাক হৈয়ে থাকিব আৰু। মানুহে যিমান দিনলৈকে হেৰি নকয় বুজি নাপায় সেইটো, মানুহ মৰি থাকিব গৰু চা মানে তাত হাতী মানুহৰ সংঘাত হৈয়ে থাকিব। মানুহে নকৰা হ'লেতো সেইটো নহয়, মানুহে কৰিছে আৰু মানুহে ফলটো পাব সেইটো। টেনশ্যন লৈ লাভ নাই যিখিনি ওপৰত থকা মানুহ সেইখিনিয়ে পাবই ফলটো।
অ' মানুহে যেতিয়া তাত হেৰি কৰিছে কি নিজৰ উপাৰ্নৰ কাৰণে খেতি কৰিবালৈ পথ উলিয়াই পেলাই গোটেই হাবি জংঘল কাটি দিছে বাঁহ গছ জ্বলাই দিছে
উম হাবি জংঘল কাটি জ্বলাই দিছে জ্বলাই লত জীৱ জন্তু খিনিতো মৰিছে। চৰাই চিৰিকটি এইবিলাক পুৰি মেলি
উম আগতে আমি আগতে আমি শুনিবলৈ পাওঁ সৰু থাকোতে তাৰ পৰা ৰা সন্ধিয়া হোৱা লগে লগে শিয়ালে হোৱা দিয়ে। তাৰ পৰা এইবিলাক পহু চহু ওলাই, আজিকালি আজিকালি এনেকুৱা আজিকালি এনেকুৱা পৰিস্থিতি হৈ গ'ল যে হেৰি এনেকুৱা শিয়ালৰ মাতো দুৰ শিয়ালটো দেখাটো পিছৰ কথা শিয়ালৰ মাত এটাওঁ শুনা নোপোৱা হ'লো।
অ' এইবোৰ বিলুপ্ত হৈছে। যিকেইটা আছিলে মানে গছ গছনি কাটিলে, ঘুণ ধুন্দত সোমাই মানুহে উলিয়াই খাবলৈ ল'লে সেইটো কাৰণে সেইবিলাক নাইকিয়াই হৈ থাকিলে। পাহাৰত থাকিব ক'ৰপা যদি খাবলৈ খাদ্য নাপায়, সিহঁতে থাকিবলৈ জেগা নাথাকে, গছ গছ ুনে দিয়ে সুবিধাটো বিচাৰি বিচাৰি যদি খাই পেলাই সিহঁতক সহঁত ক'ৰপৰা থাকিব
উম এতিয়া হৰিণা চৰিণাৰ পৰা ধৰিল
এটা বস্তু কিন্তু আজিকালি সেইটো দেখিবলৈ পোৱা ন হৈছে মানে ডাঙৰ ডাঙৰ টাৱাৰ বিলাক যেতিয়া ফাইভ জি ফ'ৰ জি টাৱাৰ বিলাক বহে তাৰ ফলত মানে তাৰ এটা ৰেডিয়েচন আহে ৰেডিয়েচনটোৰ জহত এইটো বিলুপ্ত হ'ব ধৰিছে।
উম এতিয়া সেইটো কাৰণে এতিয়া এইয়া ছিক্স জি অনা কথা এইবোৰ কম শুনি আ আমি ছিক্স জি সেইটো আনিলেতো চৰাই চিৰিকটিটো জীয়াই থাকিবলেতো একেবাৰে চব মৰি যাব চৰাই চিৰিকটি।